হয় নমস্কাৰ। হয় কি খালে আপুনি?
বৰ্তমানটো এতিয়া মই উঠিছোঁহে চাহ খালোঁ চাহৰ লগত আমি পিঠা এইবিলাক খোৱা হ'ল।
হয়', হয়', আপুনি জলপান হিচাপে মানে বৰা চাউলৰ পিঠা খায় আৰু ৰাতিপুৱা?
হ, এইটো খোৱা যায় বৰ্তমানটো মানে খোৱা নাই মই ঘৰৰ পৰা বাহিৰত আছো যেতিয়া এনে ঘৰত থাকিলে আমি অলপ জলপান বা যোনটো আমি বৰা চাউলৰ পৰা বনাই এইটো অহ। মানে এইটো কেনেকুৱা বনাই জানো অ', অহ মই অলপ আপোনাক কৈ দিম কেনেকে বনাই এইটো। সেইটো আমি বৰা চাউলটো আগতে এ পানীত ভিজি থওঁ আগতে ত' অলপ ভিজি থোৱাৰ পিছত আমি তাৰপিছত এইটো ৰ'দত শুকাওঁ শুকাবলৈ দিওঁ তাৰপিছতে আমি কেৰাহিত সেইটো মানে ভাজি যো আৰু একো নিদিয়াকৈ খালি চাউল মাত্ৰ ভাজি থাকিলে এইটো নিজে নিজে ফুটি যায় ফুটি যোৱাৰ পিছত সেইটো আমি কিবা দি আমাৰ ৱাল কিবা কিবি আছে নহয় গ্ৰাইণ্ডাৰ এনেকা যদি আমি গুড়া গুড়া কৰো এইটো গুড়া কৰাৰ পিছত আৰু এইটো চেনি কিবা চেনি নহলে আপোনাৰ গুড় এইবিলাক দিকিনি আমি এইটো চাহৰ লগত জলপান খাব পাৰি আৰু।
হয়', হয়', হয়', মানে -মানে ধুনীয়া পদ্ধতি দে মই এইটো বস্তু মানে আপোনাৰ পৰা শিকি ললো আৰু মোৰ এনেকুৱা চেষ্টা এটা কৰিব লাগিব আৰু। লগতে মই আৰু মানে মই আপোনাৰ হম', হম', কক
হয়, এইটো চবচে ইজি পদ্ধতি আৰু এনেকে বনোৱা এইটো।
হয়', হয়', মই লগতে হয় আপোনাৰ দৰে মৌম যিহেতু অসমীয়া সমাজৰ পৰা মানে বিলং কৰো ত' মৌ মানে সেনেকুৱা আৰু মানে বৰা চাউল বা পিঠা বা চাকু বা চিৰা দৈ এ সেনেকুৱা হিচাপতে জলপান মানে ৰাতিপুৱা গ্ৰহণ কৰা যায় আৰু।
হয়।
লগতে আমি আৰু কিছুমান আমাৰ থলুৱা খাদ্য মানে আপোনালোকৰ কিবা থলুৱা খাদ্য তেনেকুৱা আছে নেকি বা মোৰ যদি ক'ব যাও তেতিয়াহলে আমি নৰসিংহৰ পাতৰ সৈতে মানে মাছৰ জোল যেনে আপোনাৰ কুচিয়া মাছ বা মাগুৰ মাছ এনেকুৱা নিচলা মাছ বা আপোনাৰ শিঙি মাছ আমি নৰসিংহ জুলেৰে বৰকে খাওঁ আৰু বা আপোনাৰ ঔটেঙা দিয়াত দালি বা আপোনাৰ আলু পোৰা, বিলাহী পোৰা মাছ পোৰা, বা আন কি আপোনালোকে পুৰি কিবা খায় নেকি এনেকুৱা লগতে?
হয়, পুৰাটো আমি খাওঁৱে আমাৰ এইটোতো মানে আগৰ পৰা পৰম্পৰাই হয়। সেইটো ক'ব গ'লে হয় আৰু মানে আগৰ এতিয়া মানে আমাৰ চবৰে -চবৰে হয় অকল আমাৰ নহয় অসমৰে যিমান মানুহ আছে হয়', হয় ', আমি যিটো আমি ইয়াত প্ৰকৃতিৰ লগত বিল থাকো চবেই ত' প্ৰকৃতিয়ে আমাক যি দিছে খাবলৈ সেইবিলাকে আমি খাওঁ ত' সেইটোৱে আৰু অহ যেনেকৈ আমাৰ অহ, এতিয়া নদী বা বিলবিলাকত আমি মাছ পোৱা যায় যেনেকৈ গৰৈ মাছ আৰু বাহ সেই চেক কাৱৈ মাছ এইবিলাক পোৱা যায় ত' এইবিলাক মাছ ত'হে আমি বৰশীৰ পৰা বা যিকোনো পদ্ধতিৰে আমি যেতিয়া মাছটো ধৰি আনো তেতিয়া আমি- আমি তেতিয়া অহ ঠাণ্ডা ভাত যোনটো ৰাতিপুৱা আমি ঠাণ্ডা ভাত খাওঁ যে যোনটো আমি কয় অহ অ কি অ পইতা, ভাত হয়। হয় পইতা ভাত তেতিয়া মানে এইটো মাছ-
আপুনি এনেকে খাইছে নেকি যে আপুনি মাছ- পুৰাটো ক'ব মানে মানে এনেকৈ খাব হয় আৰু লগত তা আপুনি এনেুৱা ভুট জলকীয়াৰ আচাৰৰ তেল এনেকুৱা কিবা এনেকৈ জুটি কৰি খাই পাইছে নেকি?
অ সেনেকা খাই পাইছো বাৰু মানে মই ক'ব খুজিছো যে আমি পুৰাত- টো মানে যেতিয়া আমি পইতা ভাতটো আগৰ আগদিনাখনেই আমি ভিজাই থওঁ পানীত- ৰাতিত পইতা পতাক পইতাাপ বনাবলৈ কাৰণে তাৰ পাছত আমি যেতিয়া ৰাতি। পোৱা উঠো বা আমাৰ। খেতিয়কবিলাকে যেতিয়া হাল বাবলৈ যায় বা খেতিপথাৰত কাম কৰিবলৈ যায়। তেতিয়া মানে এও সিহঁতে। আহ আমাৰ গৰৈ মাছ বা এইবিলাক কাৱৈ মাছ বিলাক পুৰি খিনি। আলু আৰু পুৰি আৰু জলকীয়া বা নহৰু। অ এইবিলাক। পিয়াজ এইবিলাক পুৰি এইটো আমি বঢ়িয়াকৈ কিবা মছলা বনাওঁ আৰু। চাটনি মচলা বনাই তাছত জোনটো টো আমি পঁইতা ভাতটো আমি আগতে যিটো বনাই থোৱা আছে ৰাতিপুৱাই ত' তাতে আমি তেল অলপ দি কেঁচা তেল খোৱাতেলটো অহ খোৱা তেল জোনটো আমি বে বেহাৰপা বনোৱা তেল ত সেইটো। আমি অলপ ঢালি তাৰপিছত নিমখ দি এনেকা পানী লগাই কিনি খাওঁ আৰু এনেকা। সেইটো বহুত সোৱাদ হয় আৰু না খাবলৈ।
হয় হয় বহুত হোৱাযুক্ত হয়। আৰু লগতে মই যদি ক'ব যা ম আমি এ বিশেষ। কয় মানে ঢেকীয়া, শাক বা লহপা, শাক লাই শাক আৰু লগতে পালেং, শাক দলিচা আৰু। লগতে কলম, শাক। এ এনেকুৱা আমি খাদ্য খাওঁ আৰু আপোনাল লগে মানে কিবা এনেকুৱা আৰু খাদ্য। কিবা আছে নেকি শ্বেয়াৰ কৰিব লগা।
বহুত আছে থলুৱা খাদ্য অ যোনটো আমি খাওঁ এই ছজনা বুলি কয় যে। জনা, পাতটো হয় ছজনা পাত। সেইটো আমি খাওঁ সেইটো দালি দি নহ'লে মটৰ এনেকা মিলাই কিনি বলাই। অলপ খাৰ দিয়া হয় তাতে আৰু খাৰ নিদিয়াকৈ খাব। পাৰি ব পূৰা উতলি পানীত উতলাই কিনি এনেকৈ খাব পাৰি নহ'লে। তেলৰ লগত অলপ ভাজি খাব পাৰি আৰু তো আমাৰ বেছি যোগ মই। সোৱাদটো সোৱাদযুক্তটো পাওঁ মই বেছি। আ খাৰ দিয়াটো অলপ বেছি পাওঁ খাৰটো অলপ দিব লাগে যোনটো খাৰ আমাৰ থলুৱা খাৰ বনোৱা। পদ্ধতি এটা আছে যেনেকৈ কলগছটো কলগছটো আমি কাটি। সৰু সৰু কাটি এইটো ৰ'দত শুকাবলৈ দিওঁ যেতিয়া এইটো। পূৰা মানে চব শুকোৱা হৈ যায় শুকায় আৰু শুকাই যোৱাৰ পিছত আমি। টো জুইত পুৰি দিওঁ জুইত পুৰি কিনি যোনটো আমাৰ ছাই আহে এই ছাইটো। আমি পানী দি এইটো ফিল্টাৰ কৰি খাওঁ আৰু এইটো এইটো সাৰ ওলায় আমাৰ। ত' সেইটো খাৰটো চবচে ভাল হয়। এইটো চদা খাৰ খাওঁ যে কেতিয়াবা পাউদাৰ এইটোটো এইটোতো আমাৰ ৰাসায়নিকেই হয় এইটো খাৰটো। হয় ন চ'ডাটো হয় ৰাসায়নিক সাৰ হয় সেইটো এইটো আমাৰ দেহৰ কাৰণে। সেইটো অলপ বেয়া আৰু অ হানিকাৰক ত' সেইকাৰণে মানে আমি। যোনটো আমি থলুৱা পদ্ধতিৰে বনোৱা খাৰ সেইটোয়ে সেইটোয়ে খাব লাগে। ক'ব গ'লে। হয় ব্যৱহাৰ কৰে আমাৰ সেইকাৰণেতো আমাৰ নামো আছে খাৰ খোৱা অসম। মীয়া বুলি।
অ অ অ অ অ অ হয় হয় আমাৰ কাৰণো সাৰটয়ে মেইন আৰু। অ ঠিক কথা হৈছে হয় হয়। এতিয়া লগতে আমি যদি চাবলৈ যাওঁ আমাৰ মাংসৰো আমি বহুতো প্ৰকাৰৰ মাংস খাওঁ গ্ৰহণ। কৰো লগতে হাঁহৰ মাংস বা গাহৰি মাংস হয় আমি হাঁহৰ মাংসটো। কোমোৰাৰ সৈতে মানে আঞ্জা কৰি খোৱা যায় আৰু বা গাহৰি মাংসটো আপোনাৰ ব বিভিন্ন পদ্ধতি। আছে যেনেকা আমি লাই শাকৰ সৈতে খাওঁ গাহৰি মাংসটো বা তিলৰ মা। তিলৰ সৈতে খাওঁ বা কচুৰ সৈতে খাওঁ আৰু আজিকালি মই দেখিছোঁ বা। কুকীয়া শাক সৈতেও গাহৰি মাংস ভক্ষণ কৰা দেখা যায় আৰু বহুত ভাল লাগে সেইটো। আৰু লগতে বাঁহৰ চুঙাতো মানে গাহৰি পোৰা বা। ফ্ৰাই কৰি ড্ৰাই ফ্ৰাই বুলি কয় সনেকৈ আমি গাপো গাহৰি মাংসটো খাওঁ আৰু হয় আৰু আপোনাৰ কিবা এনেকুৱা আছে নেকি যে এক্সট্ৰা কিবা এনেকুৱা পদ্ধতি আছে নেকি
হয় এনেকা আমাৰ আমি যোনটো আমাৰ অঞ্চলত দেখিছো মানে যেনেকৈ গাহৰি লগত বনোৱা ত' গাহৰি মাংসটোতো চব কাৰণে প্ৰিয় মাংস হয় গোটেই মানুহ কাৰণে প্ৰিয় মাংস হয় ত' গাহৰিটো যোনটো লগত আপুনি বনাই তাৰ লগতে চবৰ লগতে মানে খাবলৈ ভাল হয় টেষ্টি হয় আৰু হয় ত' আমাৰ অঞ্চলত এনেকুৱাও খায় মানে আমাৰ মাটিমাহ যে থাকে মাটিমাহ হয় মাটিমাহটো আমি আগতে বইল কৰি লওঁ উতলাই লওঁ পানীত উতলাই কিনি তাকে তাৰপাছত তাৰ আগৌ বেলেগ কেৰাহী এটাত আমি গাহৰি মাংসটো ভাজি লওঁ আৰু তেল তেল দি বা তেল নিদিয়াকৈ তাৰ এনেওতো গাহৰি মাংসটো তেলেই থাকে বেছি তো গাহৰিৰ পৰা তেলটো লগাই কিনি আমি ভাজি লওঁ আৰু পিয়াজ ৰচোন জলকীয়া কিবাকিবি এইবিলাক অলপ জিৰা এইবিলাক দি কিনে তাৰপিছত যেতিয়া অ মাটি মাতটো হৈ যায় তেতিয়া মাটি মাহটো তাতে দি দিওঁ আমি তাৰপছত অলপ খাৰ দিব লাগে তাতো অলপ বেছি নহয় অলপ হয় হয় অলপ পদ্ধতি মানে যেনে মাটিমাহটো কোমল কৰিবলৈ কাৰণে সেইটো সাৰটো দিয়া হয় ত এইটোও খাবলৈ বহুত সোৱাদ হয় আৰু খাবলৈ হয় সেইটো এনেকা খাই গাহৰি মাংস আৰু আপোনাৰ গাহৰি মাংসটো আমাৰ এইটো যোনটো আমাৰ বহা গছ বাঁহগাজৰ লগতো খোৱা হয়।
হয় হয় আৰু লগতে মই মাছ হয় হয় মাছ বা মাংসৰ কথা আমি ক'লো বাৰু লগতে আমি কিছুমান সাগৰীয় মানে খাদ্য গ্ৰহণ কৰাত আ কৰো‌ আৰু এনেকে নিচিলে আমাক বা আপোনাৰ ধৰি লওক কিছুমান থলুৱা খাদ্য আছে পলু শামুক বা এনেকুৱা। এনেকুৱা খাদ্য আমি গ্ৰহণ কৰো হয় হয় আ আপোনি কিবা এনেকুৱা আছে নেকি আপোনাৰ কিবা অভিজ্ঞতা মানে
এই যোনটো আমি শামুকটো খাই পাইছোঁ মই সৰু শামুহ যোনটো অ সেইটো আমি মাটিমাহ লগত বনাই ভালকৈ আৰু মেজ কাটেঙা হয় হয় হয় মেজকাটেঙাৰ লগতো বনায়। বা টেঙা লগতে খাব পাৰি মেজকা টেঙা নহয় ন এইটো অ এইটো এটা টেঙা গোট এটা আছে এ এটা এইটো ঔটেঙা নহয় এতিয়া কিবা এটা আছিলে অ সেইটোৰ লগতো খায় হয় হয় হয় সেইটো লগতো খায় অ ত' বেছিভাগতো আমাৰ অঞ্চলত আমি মাটিমাহ লগত খোৱা দেখা যাওঁ আৰু শামুকক শামুকটো দুটা বিজৰ আছে হয় হয় মাটিমাহ দাইলৰ লগত খাওঁ হয় যেনেকৈ শামুকটো আপোনাৰ যোনটো আমি খাওঁ যোনটো শামুক এইটো সৰু সৰু এটা আছে অ এটা ডাঙৰ আছে এইটো ডাঙৰটো মানে এইটো যোনটো সিহঁতৰ কিবা থাকে এইটো ওলাব লাগে মানে অকল মাংসটো ওলাব লাগে আৰু এইটো শামুক সৰু শামুকটো বাকলিটো নোলোৱাকৈ এনেকাও এইটো পিছফালে যোনটো সিহতৰ থাকে পিছফালৰ পিছ পিছফালতো কাটি দিব পেলাই দিব লাগে কাটি কিনি তাৰপাছতটো ভালকৈ চাফা কৰিব লাগে আৰু নেমু টেঙা দি কিবা দি বহুত ভাল কৈ চাফা কৰা হয় তাৰপিছত আকৌ এইটো আমি বাজি লওঁ কেৰাহীত যেনেকৈ নৰ্মেলি যোনটো আমি মাংস ভাজোঁ সেনেকৈ ভাজোঁ সেটো তাৰপিছত আকৌ মাটি মাহটো যোনটো আমি আগতে উতলাই লওঁ পানীৰ লগত সেইটো আমি তেতিয়াই দি দিওঁ তাতে তাৰ পিছত খাৰ দিয়া হয় এইটোয়ে খাৰটো দিয়াটো কাৰণ মেন কাৰণটো হ'ল আচল কাৰণটো মাটিমাহটো আমাক কোমল কৰি দিবলৈ আৰু শাৰ টো দেহে বেছি সোৱাদ হয় সাৰ নিদিলে সোৱাদ নহয় মানে এইটোৱে
আচ্ছা মানে শাৰটো দিলেহে মানে সোৱাদ তু মানে এটা জুতি পোৱা যায় আৰু খাদ্যৰ পৰা হয়
পোৱা যায় আৰু আমাৰ আমি যোনটো দেখিছো বা আমি খাইছো আৰু ঠিক আছে তেতিয়াহ'লে আমাৰ হয় হয় হয় আমাৰ সময়তটো হৈ গৈছে তেতিয়াহলে
হয় হয় দাদা ডাঙৰীয়া ঠিক আছে বাৰু কথা পাতিম আপোনাৰ লগত আকৌ
হয় হয় হয় ধন্যবাদ থাকিল ঠিক আছে